অ নমস্কাৰ দাদা, ভাল আছে ন?
আছোঁ আৰু, আপুনি?
আছো। ই টোপনি টোপনি মাৰি আছিল নেকি?
উঠিলো টোপিনিৰ পৰা উঠি গা পা ধুই। ই হোৱাটছপ খিনি চাই আছো কোনোব কি মেছেজ কৰি আছে।
মই যিটো বিষয় লৈ আপোনাৰ লগত কথা পতাৰ কাৰণে ফোন কৰিলো আপুনি না সেইটো বিষয়ে দুৰ্বল।
কোনটো বিষয়?
স্বাস্থ্য সম্পৰ্কে কথা পতাৰ কাৰণে আপোনাক ফোন মাৰিলো আৰু আপুনি এতিয়া উঠিলে টোপনিৰ পৰা তেনেহলে স্বাস্থ্য- কেনেকৈ ভাল থাকিব কওঁকচোন।
অহ।
উম।
কক, ভালে আছা না?
আছো, প্ৰতিদিনেই এনেকুৱা টাইমত উঠে নেকি?
হয়, বাৰটা চাৰে বাৰটা।
তেনেহলে, শুৱে কেতিয়া আপুনি?
তিনিটা চাৰিটা।
ৰাতিত কিবা কাম কৰে নেকি?
ৰাতি কিবা কিবি কৰিব লাগে।
যিয়ে নহওক তাৰমানে, - আপোনাৰ ওচৰত অলপ- এটা বস্তু মোৰ জনাৰ বিষয়ে আছিল। মানে মই যিখিনি জানো বা মই যিখিনি নিজে- কি কয় আপোনাৰ কৰি আছো। তাৰ উপৰি আপোনাৰ পৰা কিবা পৰামৰ্শ লব কাৰণে মই আপোনাক এটা ফোন কৰিলো ঠিক আছে।
অঁ অঁ'
বিষয়টো হ'ল আমাৰ স্বাস্থ্য সম্পৰ্কে। তামানে আমাৰ স্বাস্থ্যটো কেনেকৈ আমি ভাল ৰাখিব পাৰিম? জীয়াই থাকিবলে হ'লেতো আমাৰ- এক নম্বৰ প্ৰয়োজনীয় বস্তুটোৱে হল স্বাস্থ্য। এইটো কথা হ'ল এই স্বাস্থ্যটো আমি ঠিক ৰাখাৰ কাৰণে মানে- কি কি কৰিব লগা আছে আৰু কি কি কৰিব লগা নাই? এই বিষয়ে যদি মোক অলপ মানে কৈ দিয়ে, খুব ভাল পালো হয় মই আপোনাক।
স্বাথ্য ঠিক কৰিব হলে প্ৰথমতে চিন্তাটো দূৰ কৰিব লাগিব মূৰৰ পৰা।
দিছতেল-
সেইটোতো দূৰ নহ এইটোতো দূৰ নহয়েই।
হ'ব এক নম্বাৰত গ'লেটো ছেকেণ্ড কথা হ'ল যে আমি ক'বলৈ গলে- টোপনি অলপ বেছিকৈ পৰ ৰাতিপুৱা টোপনিৰ পৰা সাৰ নাপাও।
আঁ'
টোপনিৰ পৰা চলি যদি আমি শৰীৰটো সুস্থ ৰাখিব লাগে। ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে আব তাতো- আমি খোজ কঢ়িব লাগে, এটাচিচটিং কৰিব লাগে, ডেইলি মৰ্ণিং ৱাক কৰিব লাগে। ৰাতিপুৱা পানী খাব লাগে।
এইখিনি সেইখিনি সেইখিনি মই- আঁ কৰি আহি আহি মানে আহিছো কৰি আছো এইখিনি কৰি আছো।
সে আৰু- নিট্য প্ৰয়োজনীয় বহুত কিছু আছে কিন্তু আমি সিমান-
তাৰ মানে- আমাৰ খোৱা লোৱাৰ বস্তুৰ পৰাইতো আমাৰ বেমাৰ আজাৰ হয়, আৰু- বেমাৰ আজাৰটোই মানে যাতে নহয় বেমাৰ আজাৰ হলেতো আপ- পোনাৰ কি কয়, স্বাস্থ্যটো এনেই বেয়া হৈ যাব। ত' আমাৰ প্ৰথমত- ত চিন্তা কৰিব লাগে আমাৰ শৰীৰটো সুস্থ ৰাখাৰ কাৰণে- উম' বেমাৰক দূৰত- মানে পেলাই দিব লাগিব। এতিয়া বেমাৰত দূৰত পেলাই দিবলৈ হলে আমি- কি কৰিব লাগে? এইটো হ'ল মেন কথা। যেনেবা হয়তো মই যিখিনি কৰি আছো, সেইখিনি আপোনাক কৰি আছো। মই। আপুনি যে কলে, মানে একদম পুৱাতে উঠিব লাগে।
অ'।
মই ধৰক চাৰিটা, চাৰিটা পাঁচ বা চাৰি। দহ মিনিটত পুৱাতে মই সাৰ পাওঁ। উঠাৰ পিছত মই আপোনাৰ ত্ৰিশৰ পৰা চল্লিশ মিনিট মান খোজ। কাঢ়ো, খোজ কঢ়াৰ পিছত আপোনাৰ। শৰীৰ চৰ্চা যিখিনি হয় ব্যায়াম, যোগ ব্যায়াম কৰো। কৰাৰ পিছত ঘৰত। আহি মই গৰম পানী খাওঁ, ঠিক আছে।
গৰম পানী আৰু এটা আৰু। এটা কাম কৰিব পাৰে মই আজি নেটট ৰ্চাচ কৰিছিলো মেথি হয় না। মেথি, মেথি ৰাতি পানিত ভিজাই ৰাখি। এক চামুচ, এক চামুচ মেথি একগিলাচ পানীত ভিজাই ৰাখি, ৰাতিপুৱা সেইটো মেথিত। টো তাৰমানে চাকনি দি চাকি। পলাই নিদি যদি চোম্বত যদি পাৰে সেইটো তাৰে মানে চোবাই খাব। খাব পাৰে। আৰু পানীটো খাব, অলপ অলপ মিহি গৰম কৰি পানীটো খাব, খালে কি হব শৰীৰৰ! তাৰমানে বহুত কেইটা উপকাৰ আছে, মই আজি চালো। যেনেকুৱা ৰক্তৰ যিটো চলাচল।
উম'
পৰিষ্কাৰ হব, মানুহৰ শৰীৰলৈ যিটো এই মানে। মেথি মেথিৰ পানী।
তাৰমানে কি? আচলে, হয় কওক।
সেইটো বিষয়ে অলপ আজি আজি চালো হলে নেটট। খাই মই ভাবিলো যে সেইটো ৰেগুলাৰ কৰা যায়, ৰেগুলাৰ যদি খোৱা যায় এটো উপকাৰ আছে।
তাৰমানে কি আমি মোবাইলটো ব্যৱহাৰ কৰো ঠিকেই। কিন্তু ভাল কামত ব্যৱহাৰ নকৰো, আমি যদি। এ' মানে প্ৰতিদিন যদি মোবাইলখিনি। পোন্ধৰ বিশ মিনিট মান আমি আমাৰ শৰীৰৰ কাৰণে আমাৰ হাই। কাৰণে যদি ব্যৱহাৰ কৰো যে কি কি বস্তু কৰিব লাগে, কি কি বস্তু কৰিব নালাগে। আমি যদি ইউটিউবৰ পৰা সবখিনি গম পাই যাম। কিন্তু আমি কি কৰো! সেইখিনি বাদ দি টিকটকৰ ভিডিঅ'। চাই থাকো হা, বেলেগ কাৰোবাক ফোন কৰি থাকো। এই এনেকুৱা কৰি কৰি মানে আমাৰ জীৱনটো ধংস হৈ গৈ আছে। সেই যে আপুনি যিটো কলে মেথি। আগত জনা নাছিলো, এই যে আপুনি কলে ময়ো চেষ্টা কৰিম আজিৰ।
আপোনাৰ চুগাৰ চুগাৰ ৰোগীৰ কাৰণে আৰু বেছি উপকাৰী, চুগাৰ ৰোগী থাকে সেইটো তাৰমানে সেইটো খালে চুগাৰ। নহয়, চুগাৰৰ কাৰণে সেইটো কণ্ট্ৰলত ৰাখে, মেথিটো পানীটো।
তাৰ মানে কি? আপুনি যিটো কলে যে মেথিৰ পানীটো খালে বা। চবাই খালে প্ৰথম উপকাৰটো হ'ল, তেজৰ যিটো চলাচল।
সেইটো হ'ব আৰু এটা আছে সেইটো, সেইটো খালে আপোনাৰ
চলাচলটো যদি ঠিক থাকে আপোনাৰ হাই প্ৰেছাৰ কওক চুগাৰ একো নহয় হাৰ্ট এটাক নহ'ব।
আৰু যটো গৰম পু অলপ গৰম খাব পাৰে সেইটো পেটৰ টো চৰ্বি থাকে ন চৰ্বিটো হয়তো নাইকিয়া হৈ যায় লাহে, লাহে সেইটো নাথাকে।
মোৰতো চৰ্বি নাইেই সেইকাৰণে গৰম পানী খাওঁ বুত এই মোটামুটি দুবছৰৰ
এইটো যিটো গৰম পানী আপুনি খায় সেইটো মেথি মেথিৰ পানীটো খাওঁক। তাতকৈ বেছি উপকাৰ হ'ব।
ঠিকে আছে আগত গ'ম পোৱা নাছিলোঁ আপুনি আজি কৈ দিলে মই অহাকালিৰ পৰা এইটোন ম মানে যিটো বস্তু উপকাৰ হয় সেইটোতো কৰিব লাগিব না।
সেইটো আৰু এটা কাম আ পোন্ধৰ দিন যদি ৰেগুলাৰ খাই মাজত মিনিমাম বা তাৰমানে এইটো বন্ধ কৰিব লাগিব বেছি মেথি পানীটো ইনো তাৰে এটা বস্তু আছে এইটো হ'ল আপোনাৰ আমি বিশ্ব চাহবীটোব গাললে বধছে এ স্বাস্থ্য কাৰণে সেইটো আৰু ভাল এটা উপকাৰ আছে। আ নেটো চাব নেটো চ চাৰ্চ কৰি চাব এদিন বস্তুটো
চেক্সৰ বিষয়ে ক'বলৈ গ'লেতো মানে কি আমি বহুত বস্তু আছে আমি কি কৰো কবলৈ গৈ না লাজ কৰো এইটো কৰিব নালাগে একচোয়েলি। তাৰ মানে একচেলি বৰ্তমান যুগত না চেক সমস্যাটো বেছি কিন্তু কোনেও, কোনেও মানে কি কৰে সেইটো মানে ক'বলৈ ইচ্ছা নকৰে লাজ পায়। মানে আপোনাৰ যদি মানে কোনো সমস্যা এইটো হ'ল আপোনাৰ এই যে প্ৰথম যে কলে চিন্তাটো দূৰ কৰিব লাগে। এইটোই এক নম্বৰ চিন্তা হৈ পৰিব হা। গতিকে সেইটো ঠিক কৰা আমাৰ প্ৰয়োজন আছে। আৰু এইটো যদি ঠিক নাথাকে আপোনাৰ সংহাৰত কাজিয়া প্ৰেছাল হৈয়েই থাকিব চাব নিউজতো চাগে চাই থাকে যে দু মানে দু টা ল'ৰা বা তিনিটা ল'ৰা ছোৱালী মানে থৈ কিনে মাক অমুকৰ লগত পলাই গৈছে এনেকুৱা নিউজ চাইনে আপুনি এইটো কিহৰ কাৰণে হয় মানুহেতো কয় ভাল পোৱাৰ কাৰণে হয় এইটো নহয় এইটো মিছা কথা ভাল পোৱাৰ কাৰণে নহয় তাৰমানে তাত থাকি সি তাৰ যিটো মানে যিমান মানে খাব লগা আছিল ধৰক আপুনি এ পাঁচশ গ্ৰাম চাউলৰ ভাত খায় আপোনাক যদি প্ৰতিদিনেই ডেৰশ দুইশ গ্ৰামৰ ভাত দে আপুনি পেট ভৰিব জানোঁ।
সপ্তাহত এদিন দিলে কেনেকে হ'ব
মানে আপোনাৰ যিখিনি প্ৰয়োজন সেইখিনি লাগিব। নহলে নহ'ব। এইটো ভাল আপুনিও কিন্তু ক'বলৈ অলপ লাজ কৰিছিল প্ৰথমে মই গম পালোঁ। কিন্তু লাজৰ কথা নহয় মই এইবোৰ বিষয়ত কোনো লাজ নকৰোঁ মই ডাইৰেক্ট, ডাইৰেক্ট কৈ দিওঁ।
তাৰপিছত আৰু কিবা জানিব লগা আছে।
হা।
মই যিখিনি মই স্বাস্থ্যৰ বিষয়ে এইখিনি তাৰ মমানে উদ্যয়ন কৰিছো মেথিটো অলপ বেলেগ এ আ তো
ডেইলি অলপ অলপ কিবা কিবি চাব লাগিব স্বাস্থ্যৰ কাৰণে কি কৰিলে ভাল।
তেনেহ'লে এটা কাম কৰিব আপুনি অধ্যয়ন কৰক আপোনাক মই মাজে মাজে ফোন কৰি থাকিম ঠিক আছে? ফোন কৰি কৰি সেইটো হেৰি কৰিম। কিন্তু আকৌ এটা কথা হা
উম
মানে যিকোনো বস্তু আপুনি চালে কিন্তু সেই বস্তু খিনি মানে গোটেই খিনি চাব লাগিব। তাৰমানে প্ৰথমত যদি আপুনি চাই যে মেটি খালে উপকাৰ এইটো এইখিনি চাই যদি আপুনি কাটি দিয়ে নহ'ব। তাত আকৌ শেষত চাব তাত অলপ মানে কি কয় সেইটো? আহ সাৱধানতা অৱলম্বন কৰাৰ বিষয়ে কিবা কৈ দিব যে যদি আপোনাৰ এনেকুৱা এনেকুৱা সমস্যা বা এনেকুৱা এনেকুৱা বেমাৰ থাকে তেনেহ'লে আপুনি মেথি খাব নোৱাৰিব। এনেকুৱাও কিন্তু কৈ দিব চে সেইখিনিও কিন্তু অলপ শুনি ল'ব। মানে প্ৰতিটো বস্তুৰে হয় হয় দুটাই থাকিব। মানে সকলোৰ কাৰণে নহয়।
উম।
কিছুমানৰ কাৰণে বেছি, কিছুমানৰ কাৰণে কম, কিছুমানৰ কাৰণে নালাগেই। এনেকুৱা আৰু আৰকি বস্তুখিনি।
আৰু স্পেচিয়েলি চুগাৰ পেচেণ্টৰ কাৰণে মেঠিৰ পানীটো আৰু বেছি
হয় চুগাৰৰ কাৰণে মেথি এইটো মই কৰবাত শুনিছিলো চাগে। চুগাৰৰ কাৰণে মেথিটোক
আৰু সুস্থ মানুহৰ কাৰণে কিছু উপকাৰ আছে সেইখিনি সেইখিনিৰ কাৰণে আমি কৰিব পাৰো। যিবিলাক একদম ফুলি সুস্থ আৰু মানুহৰতো আজিকালি এশ পাৰ্চেটৰ ভিতৰত নাইনটি নাইন পাৰ্চেণ্ট মানুহ বেমাৰ এটা নে এটা আছে। বেমাৰৰ কাৰণে মানুহ
বেমাৰ বেমাৰ বলোতে আপনি মানে কি বেমাৰ হ'ল বেমাৰটো কেনেক আমাৰ একচেল বেছিভাগ বেমাৰ হয় খোৱা লোৱাৰ পৰা। হয় ন নাই? আমি কি খাওঁ আপুনি আপুনি অলপ চিন্তা কৰকচোন চাউল খিনি আমি বজাৰৰ পৰা কিনি খাওঁ, চব্জি খিনিও আমি বজাৰৰ পৰা কিনি খাওঁ, নিজে আমি এনে কোৱা মানে এলহুৱা হৈ গৈছো, নিজে যে ঘৰৰ ঘৰত এক ঘন্টা পৰিশ্ৰম কৰিম পৰিশ্ৰম কৰিলে আমাৰ শৰীৰৰ কাৰণে ভা ভাল খোৱা-লোৱা খিনি আমি একদম ফৰালিন পালো, মানে কোনো কনাশ ব্যৱহাৰ নকৰি কিন্তু খোৱা খিনি পালো চব্জি খিনি চাৰি পাঁচ তাকৈ চাৰি পাঁচতাকৈ বিভিন্ন ধৰণৰ যদি চব্জি আমি লগাই দিওঁ ঘৰৰ ওচৰতেই, ঘৰৰ সকলো খিনি মানুহে কিন্তু এই কাম খিনি কৰিব পাৰে। এই কেতিয়াবাই অলপ বেৰ দিব লাগে বেৰ খিনি দি দি। এই কেতিয়াবা অলপ গোবৰ লৈ আহ গোবৰ খিনি দি দে। আমি কিন্তু এনেকুৱা কৰিব পাৰিম কিন্তু এইখিনি বাদ দি আমি কি কৰো, নহ'লে টোপনি মাৰো, নহ'লে মবাইল চাওঁ।
কিছু হয় নহয় আৰু স্বাস্থ্যৰ কাৰণে নিয়মীয়া কিবা কিবি ব্যায়ামো আছে হা। এক্সাৰচাইজো আছে, সেইখিনিও আমি জানি জানি কৰিব লাগিব। তেতিয়াই স্বাস্থ্যখিনি তাৰমানে আমাৰ ফুললি সুস্থ হ'ব।
তাৰমানে আমাৰ সময় কিন্তু যোৱা নাই উকলি যোৱা নাই, এতিয়াও আমাৰ সময় আছে। আমি যদি এতিয়াৰ পৰাও চেষ্টা কৰো কমছে কম নিজে কিন্তু বাচিব পাৰিম হাঁ।
হয় হয়।
নিজে বাচিব পাৰিম বা নিজৰ পৰিয়ালক বচাব পাৰিম। এইটোৱে সৰু কথা। ত' আপোনাৰ তাত আজি গৰম কেনেকুৱা?
না মাৰিফালে আমি যত আছো আজি এইফালে ইমান গৰম নাই। এ ৰাতি কবলে গ'লে আমি জেকেট পিন্ধিব লাগে।
আমাৰ ইয়াত ইমান গৰম আজি- সূৰ্যৰ তাপটো ইমান উত্তাপ হৈছে বাপ ৰে বাপ ক'ব নোৱাৰা হৈছে।